হয়, শুনিছেনে? অহ, কি খবৰ বোলো?
অ আছো ৰবা ভালেই।
অ ভালে দিয়া। তাকেতো, ভাত পানী খালা বোলো?
অ অ ভাত খালো ৰবা।
হয় হয় অ তাকে ময়ো খালো ৰবা এ এ অলপমান ফোন কৰো বুলি ভাবিলো। হেৰি এটা বিষয় লৈ মনত পৰিছে দিয়া আজি ইয়াত টা বিষয়ে আলোচনা কৰো। অ অ এই আমাৰ মানে অসমীয়া ঘৰৰ ওপৰত তুমি কথা পাতো ব'লা? গড় যিহেতু আমাৰ অসমীয়া গড় গড়
অ অ গড় অসমৰ মানে আহ ঠিকেই, গড় আমাৰ অসমৰ গৌৰৱ। পাতিব পাৰি, ধুনীয়া বিষয় এটা তুমি বাচি লৈছা।
তাকেতো মানে গড় বুলি কলে আমাৰ অসমীয়াৰ মানে, তাক মানে এই এই আৰু সন্মান আৰু, অসমৰ ওপৰত মানে যিহেতু ইমান বি, সম্পদ বুলি কয় হয়।
বুলি য তুমি সুধা মানে ঘৰৰ পৰাও মানে এতি পাব পাৰি হয় নে,
অ, নিশ্চয় নিশ্চয় সঁচাই। মানে দেশ বিদেশৰ মানুহ আহি ইমান ভাল পায়। মোৰ ভাল লাগে কিন্তু তুমি এনেই গড় দেখি পাইছা নে বোলো?
গৰ় মই এবাৰ মানে কি হ'ল, মই কাজিৰ অষ্টম মমান শ্ৰেণীত থাকোতে কাজিৰঙা গৈছো। ফুৰিব জীপ চাফাৰী কৰিলো। অ তেতিয়াই মানে গড় প্ৰথমে দেখা।
হয়, হয়,
খুব ভাল লগা মানে পৰিৱেশ আৰু, ঘড় মানে কিন্তু এটা ঘটনা হৈছে, ছিল বাৰু পিছত কম তোমাক ঘড় বিষয়ে। কিন্তু তেতিয়া খুব ভাল লাগিল মানে আমি উপভোগ কৰিলো, মনোমোহা দৃশ্য় ইফালে তোমাৰ প্ৰাকৃতি‌। ক, সৌন্দৰ্যটোতো কবই নালাগে আৰু।
ঠিকে ঠিকে ঠিকে, অ মই মানে এই চাৰি এ মানে চিৰায়াখানতে এৰিলোঁ মই, মানে আমাৰ ইয়াতে গুৱাহাটীত। অ, তাতেও মানে বেছিকে নাথাকে দুই এটাহে থাকে কিন্তু, যোনটো মানে ভাল লাগে। যোনটো দৃশ্য এই হাবিত মানে যিহেতু ধুনীয়াকে মানে থাকে। অ, সেইটো মানে সেনেকুৱা মানে দৃশ্য চাবৰ কাৰণে মানে, অকমান মন যায় আৰু কেতিয়াবা। যিহেতু মই কাজিৰঙাত গৈ পোৱা নাই কিন্তু গৈ পাই ফালে মানে উপভোগ কৰিব বিৰাট মন
হয়, হয়, যাবা যাবা সময় সুবিধা হলে যাবা খুব ভাল পাবা মানেকৈ
অ, হয়, হয়, হয়, তাকে তাক এক শিঙীয়া গঙৰ গড়ৰ কাৰণে বিখ্যাত আৰু
একেবাৰে মানে মানে কি কিমান যে পৰ্যটক আহ আমি যেতিয়া গৈছিলো মানে পৰ্যটক প্ৰায় বিদেশী পৰ্যটক দেখা পাইছিলো মই
হয়, হয়, হয়, অ, মানে বহুত আমেৰিকা সমূহ চাইনা সমূহ তেনেকে আহে ন জীপ চাফাৰী কৰে চাগে।
অ, আৰু তেওঁল বেছিকে হাতী চাফাৰী কৰি
অ, হাতী হাতীৰ ওপৰত উঠি যায় ন ঠিকেই ভালে ভালে। কাজিৰঙাখন ইমান বিখ্যাত আমাৰ ইউ এন এছ্ক' ছাইট বুলি কয় আমাৰ মানে গোটেই বিশ্বৰ অ ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কয়? মানে ভাল সকলো জন্তু জন্তু চাব পাৰি।
উ, হয়, হয়, অ, মোৰ এবাৰ মানে কি হৈছিল মই তোমাক এটা ঘটনা ক'ব গৈছো মানে আমি যেতিয়া গৈছিলো।
অ,
এতিয়া আমি হাতী চাফাৰী কি কয় জীপ চাফাৰী কৰিছিলো জীপ চাফাৰী কৰোতে গৈ গৈছো হঠাৎ আমি এঠাইত ৰখিলো অকমান প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ। তাৰ পাছত হঠাৎ কৰবাৰ পৰা গৰে তটাৱাৰ ফালে চুচাল হলে দৌৰি দৌৰি আহিল আমাক এতিয়া খুন্দিওাৰ নিচিনাকৈ কৰিছে। তাৰ পাছতে আমাৰ ফৰেষ্ট গাৰ্জেনে ক'লে যে ভয় খাব নালাগে কোনেও
খেদি পঠাম বুলি তেখেতে দুটা গুলী ফুটালে ফুটোৱা পাছত ভয় খাই আৰু মানে আনফালে দৌৰি গ'ল।
অ, মানে গড়টো মানে কি হয় তাকেতো মানে গড়টো মানে অলপ খঙাল প্ৰানী নেকি বাৰু?
গড়টো তেনেকৈ খঙাল মানে নহয় কিন্তু যেতিয়া তাহতক জকোৱা হয় বা সিহঁতক মানে কিবা সিহঁতে যেতিয়া মানে ভয় খাই যে কোনোবা এতিয়াক আক্ৰমণ কৰিব বুলি, তেতিয়া মানে সিহঁতে অলপ মানে খঙাল হৈ মানে তেতিয়া অকমান আক্ৰমণাত্মক হৈ উঠে যহতে
অ, অ, অ, অ শান্তপ্ৰাণী অ তাকেটো ঠিকেই, ঠিকেই৷মানে
এ ৰ ভালে আৰু কিন্তু ইমান ডাঙৰ যেন লাগে কিন্তু ওজনতটো প্ৰায় মানে হ'ব চাগে ন বহুত?
ওজন প্ৰায় এটা মানে গড়ৰ বাৰশৰ পৰা ওঠৰশ কিলোগ্ৰামলৈকে হ'ব৷ এনে যেনে ধৰা মই এতিয়া আশী কেজি ওজনৰ মোৰ নিচিনা প্ৰায় ছয় জন মান মানুহ লগ লাগিলেহে এটা গঁড়ৰ সমান হ'ব৷
অ নিশ্চয় কিন্তু বহুত ইমান ওজনীয়া গধুৰ প্ৰাণী, ইমান শান্ত-শিষ্ট প্ৰাণী মানে কমে নেকি? ভালে৷
কিন্তু তথাপি কি জোৰত মানে দৌৰিব পাৰে বহুত
অ অ অ অ মানে ইমান গধুৰ গালৈ ও দৌৰে ন?
বহুত দৌৰিব পাৰে৷
অ হয় হয় তাকেতো আৰু শিংটো দেখিলেও ভাল লাগে৷
উম, কিন্তু এটা কথা, এই মাজতে মানে শুনিছিলো বহুত যে চোৰাং চিকাৰীয়ে মানে গঁড়বোৰক হত্যা কৰে এই বিষয়ে
অ এইটো বিষয়ে মানে ক'লে মানে বেয়া লাগে গঁড়ৰ মানে ইমান ধুনীয়াকে থাকে মানে বাস কৰি থাকে কিন্তু এই চোৰাং চিকাৰী মুনাফাৰ নামত মানে শিংটোৰ নামত তেওঁলোকক হত্যা কৰা হয় এই অকল এটা শিঙৰ বাবে৷
আচ্ছা, এই শিংটোতনো কি কি থাকেনো তুমি জানা নেকি? শিংটো কেনেকুৱা মানে কিহেৰে
শুনা মতে কিবা নখৰে সেনেকে বনোৱা মানে নখৰ কিবা চালৰ সেনেকুৱা অ কিবা সেনেকুৱা থাকে কেৰেটেন থাকে কেৰেট অ তেনেকুৱা অ অল ম মূল্যবান সম্পদ বাৰু কিন্তু এইটো কিন্তু কিন্তু তথাপিও মানে এনেকে হত্যা কৰা বৰ্ত নালাগে ন?
তাকে তো, এনেকে মানে কিয় বা হত্যা কৰি তেওঁ মানে গঁড়টো হত্যা কৰি এটো
অ, গঁড়টো যদি নোহোৱা হয় আমাৰ মানে কি বুলি পৰিচয় দিম আমাৰ
আমাৰ একো চিনেই নাথাকিব মানে এতিয়া কাজিৰঙা খনৰ মানে এতিয়া আমাৰ অসমখন মানে গঁড়ৰে পৰিচিত৷ চাহপাত, গড়,
চাহটো হয়, হয়, ঠিক কথা, ঠিক কথা ইমান ধুনীয়া প্ৰাণী এটাক মানে তুমি এই বিষয়ে কি কবা? মানে চৰকাৰে কিবা
হয়, হয়, ঠিক কৈছা চৰকাৰে ইয়াৰ ক্ষেত্ৰত মানে এনে কুৱাকৈ ব্যৱস্থা লব লাগে যাতে এই চোৰাং চিকাৰী বোৰক মানে বিহিত ব্যৱস্থা ল'ব লাগে আৰু মানে যি মানে তাত মানে টহল দিয়া ব্যৱস্থা কৰিব লাগে৷ চিকিউৰিটি গাৰ্ড বা এনেকুৱা পুলিচ আ বা বন আৰক্ষী বিষয়া নিয়োগ কৰিব লাগে, যাতে মানে এনেকুৱা ধৰণৰ কোনো কাণ্ড নহয় যে চোৰাং চিকাৰী আহি ৰাতি ৰাতি যেন কোনো গঁড়ক মানে হত হত্যা কৰিব নোৱাৰে৷ চোৰাং চিকাৰীয়ে বোলে মই শুনা মতে প্ৰথমে ঘৰটো মানে ট্ৰেংকুইলাইজ কৰি লয় নেকি? ট্ৰেংকুলাইজ কৰি অচেতন কৰে৷ অচেতন কৰি লৈ তাৰ পিছত মাৰিলে সিহঁতক খৰ্গটো, বিভিন্ন সিহঁতৰ অস্ত্ৰ-শস্ত্ৰ মানে কাটি পেলাই৷ কিমান এক মৰ্মান্তিক ঘটনা।
বিৰাট বিৰাট মৰ্মান্তিক৷ তাকেতো মানে এনেকুৱাকে যদি বিলুপ্ত হৈ যায় তেনেহলে মানে কি হব আমাৰ?
একেবাৰে মানে, বৰ দুখজনক বিষয় দিয়া আৰু এই কাজিৰঙাৰ যি মানে পৰিৱেশ, নান্দনিক পৰিৱেশৰ বিষয়ে তুমি কি কবা?
অঁ, পৰিৱেশটো মানে ইমান বহুত ধুনীয়া কিন্তু মানে যদিও গৈ পোৱা নাই কিন্তু কিতাপ সমূহত মানে ইমান ধুনীয়াকে মানে দেখুওৱা হৈছে মানে ধুনীয়াকে মানে পঢ়োৱা হৈছে পাঠদান কৰিছিলোঁ আমি যিহেতু অষ্টম শ্ৰেণী মানত থাকোতে৷ কাজিৰঙাৰ বিষয়ে৷ মানে ইমান ধুনীয়াকে মানে পঢ়িছিলোঁ মানে মানে যাবলৈ মানে এতিয়াও মন আছে মোৰ। তাকেতো ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য গছ -গছনি বন। আৰু পশু -পক্ষী চৰাই বিভিন্ন ধৰণৰ চৰাই -চিৰিকটোও আছে কিন্তু ন?
একদম বহুত ধুনীয়া ধুনীয়া দে দেওহা আমি দেওহা দেখিলো তাৰ পিছত ময়ুৰ বিভিন্ন ধৰণৰ চৰাই চিৰিকটি উম।
অঁ, আৰু পখিলা বহুত বিধৰো পোৱা যায় চাগে?
পাই পাই। আমি এবাৰ সময় উল যাম দিয়া।
অঁ, নিশ্চয় নিশ্চয় তাকে তোমাক যোগাযোগ কৰিব লাগিব তুমিতো যিহেতু গৈছাই। হাতী চাফাৰী তেনেকে কৰিব পাৰিলে ভাল এইটোৱে সঁচা কথা
উম আৰু এটা এটা কথা কিন্তু এই যে বাৰীত যেতিয়া মানে বানপানীৰ সময় হয় বানপানীৰ সময়ত কিন্তু এই গড়বোৰৰ বহুত মানে অশান্তি অনুভৱ হয় গড় হওক বা আন
অ মানে ইয়াতে মানে পানীত থাকিব নোৱাৰে ন পানীত থকা জন্তু নহয় ন তণে ন
আৰু মানে বাক চাক সেইবোৰ বাকী অনয় হৰিণ চৰিণ বোৰৰ মানে যেতিয়া ব পানী হৈ যায় ৰাজপথত ওলাই আহে আৰু মানে উম ওলাই আহিলে আকৌ গা গাড়ী চাড়ী আকৌ খুন্দিয়াই দিয়ে বে
অ শুনিছো শুনিছো মই বিভিন্ন বাতৰি কাকত দেখিবলৈ পাইছো এনেকে খুন্দিয়াই ফেলাই এনেকা হয় হৈ যায় খুন্দা লাগি যায় গাড়ী এখনৰ লগত সেই এনেকুৱা ঘটনা ঘটনাবোৰ হৈ থাকে বাৰু
হয় হয় বহুত মৰ্মান্তিক ঘটনা এইবোৰ গতিকে আমি মানে তাতে গাড়ী চলালেও অকনমান সাৱধান হয়
নিশ্চয় অ হয় হয় ইজনো মানে এনেকুৱা ইমান বেগেৰে চলাই গাড়ী বিলাক মানে তেওঁলোকে মানে চিন্তাই নকৰে জন্তু যাত্ৰৰ মানে থাকাই এনেকে এইটো মান মানে সেই আৰু হব লাগে
অ অ ঠিকে গতি নিয়ন- তন কৰা বৰ্ড তেনেকে থাকে দি থোৱা থাকে কিন্তে সেইবোৰ মানি চলিব লাগে আৰু
মানি চলিব লাগিব তাকেতো অকলে মানি চলিলে আৰু প্ৰশাসনে মানে এই বন বিভাগৰ মানুহ মানে একদম চকু দিব লাগিব উম
বন বিভাগৰ মানুহ আহ নিয়োগ কৰিব লাগিব সময়ে সময়ে তেওঁলোকে তাত চাই থাকিব লাগিব যাতে কোনো জীৱ জন্তুৰ কোনো হানি হ নহয়
অ সঁচা কথা নহলে কি বুলি পৰিছয় দিম আৰু
হয় হয় তাকেইটো এতিয়া কিন্তু যদি আমাৰ। যিমান কেইখন মানে ৰাষ্ট্ৰীয় উদ্যান আছে নামেৰি হওক, তাৰপিছত ডিব্ৰু চৈখুৱোৱা কাজিৰঙাখন মানে এখন অনয়তম।
অন্যতম এক নম্বৰ বুলি ক'লে কাজিৰঙা বুলি কওঁ। হয় হয় সচা কথা মানে কাজিৰঙা, মানে চবে যদি ক ফুৰিবলৈ আহে। মা কামাখ্যা দৰ্শন কৰিব আৰু তাৰ পিছতে দুই নম্বৰত আমাৰ। কাজঙাতে যাব। এই বিষয়ে সেই বিষয়ে সেনকয়েই, মানে এনেকুৱা দুই জেগাতে মানে বাছি লৈ ইমান ধুনীয়াকে। সচাকে ইমান মানে অসমখন ইমান মানে বিখ্যাত তোৰ ইমান মানে, প্ৰাকৃতিক সৌন্দৰ্য আছে আৰু ইমান ঐতিহাসিক মানে জোগাবোৰ আছে।
আমি আচলতে সৌভাগ্যৱান যে আমি এনেকুৱা এখন ঠাইত জন্মগ্ৰহণ কৰিছোঁ কি কোৱা।
নিশ্চয় ঠিক কৈছা ঠিক কৈছা বেৰা থ গবাখন। মানে ইমান ধুনীয়া মানে চাহপাত আমাৰ ইয়াৰ পৰা হয় গহপোৰ চাহ, পাতো ইমান মানে বিক্ৰী হয় আমাৰ ইয়াৰ পৰা সচাকে অ তাকে তাকে। মই মানে অ আৰু ভাগ্যৱান,
হয় হয়।
তাতে বন্ধু আজি ভাল লাগিল ঘৰৰ ওপৰত কথা কয়।
মোৰো ভাল লাগিল। আমি হয় হয় অ অ নিশ্চয় নিশ্চয় পাছত আমি আৰু ভালকৈ আলোচনা কৰ কৰিম দিয়াচোন আজি ইমানতে সামৰছোঁ।